এ, মই চেণ্টাৰত আহিছিলোঁ, চুলি কাটিবৰ কাৰণে।
আচ্ছা, আজি চুলি কাটিব গৈছা নেকি?
অ' তুমি কি কৰি আছা?
হে এনে পুখুৰী পাৰত বহি আছোঁ, ভাবি আছোঁ মাছকে মাৰোগে নেকি।
অ', মাছ মাৰিব পাৰাতো।
তাকে। তাকে ভাবি আছোঁ পুখুৰীত মাৰোনে পথাৰ, পথাৰত মানে হাল বাই দিলা ন' এতিয়া পানীটো চাফা হৈ গ'ল মানে ধুনীয়াকৈ যে মাছটো মাৰিব পৰা যায় গ'ল হয়, খালি অলপ গুলা গুলা হৈ আছে পানীটো।
অ' পথাৰতো হাল বোৱাই দিলা?
অ' হাল বাই দিলে সেইদিনাখন।
অ' তেয়া মাছ আছে জানো তাত?
আছে মাছ, মাছ কলৈ যাব, মাছ যোৱাৰ ৰাস্তা নাই নহয়।
অ' হাল বোৱাই দিলে যে মৰি যায় মাছ কেইটা।
নাই তেনেকে মৰা নাই, মই সদায় চাই আছোঁ মানে ওপঙি অহা নাই।
অ'।
মাছ মৰা নাই মানে, মাছ আছে।
অ' তেনেহ'লে মাছ মাৰিব পৰা যায়তো। কি দি মাৰিবা?
তাকে ভাবি আছোঁ, বৰশী এতিয়া খাই নে নাখাই, পানীটো এতিয়া লেতেৰা হৈ আছে নহয়।
অ' এতিয়াতো বৰশী দি নাখায়। হাল বোৱাই দিলে এবাৰ এক মাছটো অলপ দৌৰি থাকিব, জাল লাগিব বুজিছা।
তাকেই কৈছিলে ই আক মই অলপমক কৈছিলোঁ যে জাল এখন লৈ আহিবি মাছকে মাৰোগে।
অ' জাল লাগিব।
অ' তাকে। আহিবা নেকি? শেৱালি জালটো নাই নহয়।
শেৱালি হ'লে ভাল হ'লে হয়।
শেৱালি জালটোহে নাইকিয়া মোৰ তাত।
অ' মই তাক সুধিছ অ' তাক সুধি চাম যদি যাই মইও যাম, তিনিজন গৈ কেনে মাৰিব পাৰিম।
অ' আবেলি মানে আহি যাব আজি, যদি মাৰাহি।
অ' আহি যাম। মাছতো ডাঙৰ ডাঙৰ মাছ হা?
এতিয়াতো ডাঙৰে হৈছে কাৱৈ মাছবোৰ এইবিলাক শ'ল মাছৰ পোৱালিবিলাক চব ডাঙৰ হৈছে এতিয়া।
অ' যাব লাগিব।
ন আজি আহি যাব এপাক, চাই লওঁ মাছ।
আৰু এইটো কি জাল বুলি কয় যে ইয়াত পাতে যে, পাতি থৈ দিয়ে যে? চিপ জাল নহয় আৰু এটা আছে যে মানে মাছটো যে আহি বাজি যায় এইটো কি জাল কয়?
কোনটো? ফাঁচি জাল।
ফাঁচি জাল বুলি কয় যে, অ' এইটো, এইটো আছে আমাৰ ঘৰত, তিন চাৰিটা আছে। ছে এইটো পালি যাব।
সেইটো পাতলে এতিয়া ধৰা লেতেৰাটো আছে নহয় উঠিব জানো মাছ?
লেতেৰা মানে দৌৰিব, মাছটো দৌৰি আছে তো। বাজি যাব, দৌৰি থাকিলে বাজি যাব, নহ'লে মানে নাবাজে এক জেগাত ৰাখি থাকিলে মাছটো নাবাজে আৰু খেৱালি মাৰিলে মাছটো এনেই দৌৰিব।
অ আচ্ছা।
মই তাক সুধিছ চাম যদি যাই মই আবেলি মানত যামগৈ তোমাৰ ঘৰত।
অ আবেলি আহি যাবচোন যদি পাৰা তেন্তে মাৰি আজি মিলি পেলাই। চুলি কাটিব ক'ত গৈছা?
চুলি কাটিব চেণ্টাৰত আহিছো এই কেউৰি চেণ্টাৰত
আচ্ছা দোকানত আছিলে?
অ দোকানতে আছিলো এতিয়া ক'ত মানে কল কৰিছা এইফালে আহিছো অলপ। ৰাস্তাৰ কিনাৰত আহিছো।
অ নহয় নহয় আমাৰ এই ই দোকান খুলিছে নে নাই আজি? লগৰটোৱে।
অ ই দোকান খুলিছে, মই চাইছো ই দোকানত বহি আছে, চাই আহিছো।
অ সেয়ে ফোন মাৰি আছে মোক।
মই তাক কৈছো তাৰ যে বেটৰীটো আছে
অ।
বেটেৰী দি মাৰিব পাৰোতো, এতিয়া পানীৰ মাছটো দেখা গ'লেহে পাম।
এতিয়াতো মানে দেখাই নাপাবা এতিয়া লেতেৰা হৈ গ'ল নহয় ক'ত দেখা পাবা।
সেইটোটো হাল বোৱাই দিলে এতিয়া পানীটো এনেই লেতেৰা হৈ থাকিব।
অ এতিয়াও বৰষুণ দিলে এতিয়া আৰু পোন্ধৰ দিন মান লাগিবই চাফা হওঁতে।
কালি আমি নদীত গৈছিলো মাছ মাৰিব ৰাতি।
অ অ মোক দেখাইছে এক কেজি মান মাছ পাইছে বোলে।
অ পাইছিলো, মানে কষ্ট হৈছে মানে বোকা আহি গ'ল বহুত বোকা আহি গ'ল।
সৰু মাছ ন সেয়া?
অ সৰু সৰু মাছ, নদীৰ মাছ।
কি দি মাৰিছিলা?
এইটো তাৰ মানে এটা মিচিং আছে বেটৰী দি মাৰে।
অ লাই লাইন কাৰেণ্ট দি মাৰিছিলা?
অ কাৰেণ্ট দি।
অ ঠিকে আছে।
এ বহুত কষ্ট হৈ যায়, বোকা আহিছে ন নতুন পানী আহিছিলে এতিয়া মানে বহুত বোকা মানে খোজকাঢ়ি যাব নোৱাৰো এনেকুৱা অৱস্থা হৈ গ'ল।
উম ততে এতিয়া মই ভাবি আছো কি কৰা যায় মাছতো ঢেৰ আছে, ডাঙৰ মাছো আছে দুই এটা প-পথাৰত মানে।
অ এই তাত মানে জলদি কৈ মাৰিব লাগিব নহ'লে তোৰ খেতি লগাই দিব ছিজনও আহি গ'ল।
অ এতিয়া খেতি লগা সেইটো কাৰণে হাল বাইছিলে মানে, এতিয়া চা আৰু মাজতে মানে দুই তিনিজন মানুহে মানে পথাৰদি আহি থাকোতে দেখিছে মানে তোমাৰ এহাত ডাঙৰ মাছ এটা আছে, চবে কৈছে এইটো কাৰোবা পুখুৰীৰ ডাঙৰ মাছ এটা সোমাইছে বুলি।
অ আহিব পাৰেতো, সেইফালে মানে পুখুৰী আছে মানুহৰ বহুত পুখুৰী আছে ন'।
অহ। নহয়, এইটো ডাঙৰ আছে মানে মাছটো, সেইদিনাখনো মই এবাৰ দেখিছিলোঁ বহুত ডাঙৰ আছে মাছটো এতিয়া কি মাছ হয় ধৰিব নোৱাৰিলোঁ।
এইটো চাগে শ'ল মাছ হ'ব চাগে মোৰ তাত, ডাঙৰ হ'লে বৰলি হ'ব পাৰে।
জানো এতিয়া কি হয় কিন্তু মাছটো ডাঙৰ আছে খালি গুচি নগলেই হ'ল।
পানী হ'লেতো যাবগৈ, এতিয়াতো পানী আহাই নাই পথাৰত, পানীতো আহিবয়।
পানী হ'লে ধৰা আমাৰ পথাৰত সোমালে ধৰা ইফালে যাবলৈ অলপ দিগদাৰ হৈ যায়, বেলেগৰ পথাৰত পৰা আহিব পাৰা নাই কিন্তু আমাৰ তাৰপৰা যাব নোৱাৰে খালি।
অহ।
সেইটোতো ভালেই হয় আৰু।
উম।
এ ভাবি আছো, আহিলে সোনকালে আহি যাবা এপাক মাছ মাৰিব, নহ'লে মই বৰশী সেইটো পামগে কেঁচু-চেঁচু লগাই।
বৰশী দি খাব জানো, পানীটো লেতেৰা বৰশী দি নাখায়, জাল লাগিব।
কিয় গ' এই কাৱৈ মাছে আৰু গ-গৰৈ মাছে নাখাব নেকি?
এতিয়া যে হাল বোৱাই দিলে, মাছটো মানে ইমান দৌৰি থাকিব ন'।
হাল বোৱা আজি চাৰিদিন, তিনদিন হ'ল।
অহ, তেনেহ'লে খাব চাগে, মই ভাবিছোঁ কালি কৰিল নহয়, কালি মাৰিলে নেকি হালটো।
নাই, নাই, তিনি চাৰি দিন হ'ল আজি মানে পানীটো অকণ চাফাও হ'ল সেইদিনাখনতকে।
পানী চাফা হ'লে খাব, বৰশী দি মাৰিব হ'লেতো তোমাৰ এয়া পৰুৱাৰ টোপ লাগিব।
পৰুৱা টোপ নহয়, পৰুৱাৰ টোপ দিলে সৰু মাজে খায় দিয়ে, কেঁচু দি মাৰিম নেকি, কেঁচু দি সেইদিনাখন মাৰিলে ঢেৰ উঠিলে।
কাৱৈ মাছে কেচু খায়? অহ
কাবৈ মাছে, ৎ কেঁচু দিয়ে ভাল বুজিছানে নাই। এবাৰ কেঁচু লগাই সেইদিনাখন ছটা মান উঠালো।
অহ, কেচু দি ভাল তেনেহ'লে।
পৰুৱাটো হ'লে মানে সৰু মাছবিলাকে খায় পেলাই থৈ গুচি যায়গৈ গমেই নাপায়।
অহ, সেইটোই অলপ-অলপ লাগে-লাগে মানে মাছটো এ নাবাজে, এনেই যায়গৈ।
এনেই যায়। কি ভাবি আছ কেচু দি মাৰিম কি।
তাত সুধি চাম তাৰ বৰষী আছে জানোঁ।
তাৰ বৰশী আ । হা!
তোমাৰ বৰশী আছে?
বৰশী মোৰ এডাল আছে বনোৱা, এই সৰু কাটাটো দি। সৰু কাটা, দিয়ে সৰু কাটাটো লাগিব।
সেইটোৱে ডাঙৰ নহ'লে, ডাঙৰ নহ'ব তাত।
অহ।
মই তাক সুধি চাম, তাৰ তাত কেইটা আছে। মোৰ তাত মানে নাই, মোৰ যোনটো আছিলে। সেইটো মোৰ মানে খুৰাৰ হয়। এতিয়া লৈ গুচি গ'ল চাগে, মাছ মাৰিব।
অহ', সৰু কাটাই তাৰ দোকানত গৈ, তাক কৈ দিয়া এটা বনাই থবলৈ। এতিয়া ফোনটো কৰি তাক কৈ দিবা যে, এনেকে ৰছী লগা বনাই থৈ দিলেই হ'ল।
এই, পাঁচ মিনিট নালাগে অ' পাঁচ মিনিট নালাগে হৈ যাব বনত
অ', মইয়ো সেইদিনাখন ডাঙৰ এডাল দি মাৰিব গ'লো তাৰপিছত দেখিছোঁ মাছ কেইটা সৰু সৰু ন নাখায় তাৰপিছত এই এনেকে বাঁহ এডাল পৰি আছে, সেই ডালেৰে কাটি সৰু- সৰু কাটা আছিলে সেয়া বান্ধি সেইডাল দি মাৰোতেহে উঠিছে মাছ।
অ', সেইটোৱেই,
ডাঙৰ কাটাটো মানে কি হয় ডাঙৰ হৈ যায় নাই। এতিয়া মাছ কেইটা সৰু -সৰু মুখ কেইখন সৰু সৰু যে
উম' খাব নোৱাৰে অহ সেইকাৰণে সৰু লাগিব আৰু
এইটো কি কাজ
এতিয়া তুমি কি কৰি আছা?
হা, হা,
এতিয়া তুমি কি কৰি আছা? বৰ্তমান,
তাকে এই পুখুৰী পাৰত বহি আছোঁ মই
কাম চাম নকৰ?
কাম চামটো এনেকে, কৰা নাই এতিয়া আই টি আই টো লৈছোঁ কালি এডমিশ্যন কৰি আহিলো।
কিমান লৈছে এডমিশ্যন ফীজ?
এডমিশ্যন ফীজ তোমাৰ বাৰ হাজাৰ ললে আৰু মাহেকত ওঠৰশকে দুবছৰৰ কোৰ্চ
মাহেকে কিমান? ওঠৰ হাজাৰ ন ওঠৰশ,
ওঠৰশ,
অ',
উম', ওঠৰ হাজাৰ হলে কৰিব পাৰি?
ঠিকে আছে, কৰা এইটো কৰিলে ভাল হ'ব। তুমি, অটোমোবাইলত। এইটো কিহৰ ওপৰত?
এইটো মেকানিকেল তোমাৰ গাড়ী -চাড়ী,
অ', গাড়ী- চাড়ী ঠিক কৰা?
উম
মানে, কি মানে অল বডি ঠিক কৰাৰ গাড়ী নে? কিবা ডাইৰেক্ট এটা বস্তুৰ নিচিনা নে? কেনেকুৱা এইটো বস্তুটো?
মানে অলছ, পাৰ্চ অল পাৰ্চে শিকাই দিব গাড়ীৰ।
অ মানে গেৰাজ গেৰাজ চিষ্টেম হয় এইটো
গেৰেজ চিষ্টেম দিলাৰে চিলাৰে ধৰা কাম ধুনীয়াকে পাই যাবা আচ্ছা দুবছৰীয়া কৰ্ছটোৰ পিছত মানে তোমাক চাকৰি সিহঁতৰ ফালৰ পৰাই মানে দিব
চাৰ্টিফিকেট দি দিয়ে লগে লগে
কত দিব আৰু তোমাক চাকৰি কাৰণে জেগাও চাই দিব ক'ত কৰিব পাৰো তেনেকে সিহঁতৰ ফালৰ পৰাই
অ তেনেহ'লেতো ঠিকে আছে সিহঁতে জোগা চাই দিব সোমাই দিব তুমি খালি কৰিব লাগে কাম
অ কি তুমি ল'ম বুলি কৈছিলা যে কি হ'ল নোলোৱা নেকি
মই ল'ম বুলি ভাবিছিলো পিছত মই এতিয়া বি ফাৰ্ম কৰিম তোমাক কৈছিলো তাত মানে এন্ট্ৰেন্স একজামটো দিছিলো তাৰ ৰিজাল্ট আহিছে ভাল হৈছে এতিয়া মই অ চবেই কৈ আছে চৰকাৰীত পাই যাম চিট পাই যাম গভাৰমেন্টত পাই যাম চিট
হোম
পাৰ্চেণ্টেজ চেছেভেণ্টি টু আহিছে
সেই বঢ়িয়া তেন্তে লৈ লোৱা এডমিশ্যন
অঁ! এতিয়া মানে এপ্লাইটো কৰি থৈছোঁ এতিয়া ক'ত জানি চি কৰে সিহঁতি চাম মানে
হয়
ক'ত আহে?
লৈ ল‌ওক য'ত এডমিশনটো তাতে লৈ লোৱাগে।
মানে চৰকাৰী হ'লে মানে অলপ ভাল হ'ব মানে হ'লে প্ৰাইভেট কিমান পইচা
বান্ধিছে নে পানী গৈছে? উম। পথাৰ পানী যাব পাৰে। অঁ! এইটো বান্ধি দিব লাগিব। এই নহয় আমাৰ পথাৰ পানী আছে যে গৈ আছে নেকি তাকে সুধিছে তালে। অঁ।
কোৱা?
পিছে ভাত-পানী খালা নাই? চাওঁ
কি কৈছা?
ভাত-চাত খালা নাই বোলো?
ভাত-চাত খোৱা নাই। মই মানে বহি আছিলোঁ চেন্টাৰত মোৰ লগৰীয়া এটা আহি কৈছে যোৱা বলা চুলি কাটি আহোঁগৈ এনেই মোৰো চুলি ডাঙৰ হৈ গৈছে পিছত কৈছে চ ব'লা যাওঁ।
অঁ! ঠিকে আছে। কি কাটিলা নে নে বহি আছা?
বহি আছোঁ মানে বহুত তিনি জনৰ পিছত আমি চিট পাম।
এ বহুত টাইম আছে চোন তেনেহ'লে।
উম! এজনত পঞ্চল্লিছ মিনিটকৈ ধৰি লৈছোঁ।
উম! ঠিকেই আছে।
উম-উম।
টাইম লাগিব আৰু মানে এতিয়া তাতেটো।
অঁ! এইটো মানে তোমাৰ ভাল মানে চুলিটো হেয়াৰ কাটটো যে ভাল দিয়ে ইয়াত। চবেই মানে ইয়াতে আহে।
অঁ!
তুমি যেনেকুৱা বিচৰা এনেকুৱাই দি দিয়ে। ভাল হয় মানে যোনটো আমাৰ চেণ্টাৰত আছে। তাত মানে ইমান মানে যেনেকুৱা চাই এনেকুৱা নহয়।
সি কাটিব নাজানে ভালকে।
অঁ-অঁ! ওপৰত উঠাই দিয়ে একফালে-একফালে। তলতে থাকে মানে ভালকে মিলাব নোৱাৰে।
হয়। অঁ! মই গৈছিলোঁ দুই মান তাত কাটিবলে। এইবাৰে মাজতে তাতে কাটি আহা তাৰপিছত কাটাই নাই আৰু।
এ ময়ো দুই, তিনদিন কাটিছো পিছত চাওঁ এনেকুৱাই কাটে চবদিন পিছত নাযাওঁ তাত।
ঠিকে আছে নালাগে যাব তাত। য'ত ভাল কাটে তাতে যাবা।
অঁ! এইয়াতে আহি গৈছোঁ এতিয়া।
উম।
ইয়াত মানে তোমাৰ মানুহ থাকেই এনি টাইম মানুহ বহি থাকে।
অঁ! মই গৈছিলোঁ এদিন তাত দহটা মানত গৈছিলোঁ ৰাতি।
অঁ! ৰাতি আহিলে তোমাৰ সোনকালে যাব পাৰা।
অঁ! দিনত নহ'লে গোটেই ভিৰ।
বহুত ভিৰ থাকে অ', মাত্ৰ দোকানটো খুলিলে। আহি চাইছো তিনিজন বহি আছে অলৰেডি।
কাটি লোৱা, সুধিবা হা যায় নে নাযায় ই যদি যায় তেন্তে আজি
অ', অ', মই অ', তাক সুধিম গৈ এতিয়া। ই যদি যাই মই তোমাক পিছত জনাই দিম, যে আহিম দুপৰীয়া।
অ', বৰশী দিও মাৰি চাব পাৰি যদি বৰশী নুঠে জাল
কেঁচুৱাটো তোমাৰ পৰা এই পাই যাম ন'?
অ', এ হৈ যাব ধেৰ আছে।
অ', তই খালি বৰশীটো